হেল্ল'!
অঁ', নমস্কাৰ।
নমস্কাৰ! আপুনি শুনা পাইছে নে, মোৰ মাতটো?
হয়, শুনি আছো।
হয়, হয়, আপুনি মানে এতিয়া কি কৰি আছে?
এতিয়া মই বহি আছো। আপুনি?
অ', ময়ো বহি আছো আৰু এনেই গছৰ তলত। মানে গৰমৰ কাৰণে, আপুনি ফ্ৰী আছে নে এতিয়া?
বৰ্তমান ফ্ৰীয়ে হৈ আছো।
হয়, হয়, মই মানে আপোনাৰ ফোন কৰাৰ উদ্দেশ্যটো হ'ল, মানে মই এটা টপিক আনিছোঁ আৰু না, আপোনাৰ লগত মানে কথা পাতিব লগা আছিল আৰু না এটা মানে টপিক আৰু মানে কথা পাতিব পাৰিবি ন', পাৰব না?
পাৰিম, পাৰিম।
হয়, হয়, অ', মানে উম, আমি যি কি কয় এইটো, গাঁৱৰ আৰু টাউনৰ চহৰৰ মানে মানুহগিলা খাৱা ষ্টাইলতটো মানে কেনেকুৱা, এইটো ডিফাৰেঞ্চটো বা ফৰাকটো আপুনি অলপমান কৈ দিব পাৰিব নেকি? কি?
গাঁৱৰ, হয়, গাঁও এৰিয়া আৰু টাউন এৰিয়া ন!
হয়।
আহ। এ, মই গটাই নোৱাৰিলেও, মই চেষ্টা কৰিছো। আপোনাক ক'বলৈ মই চেষ্টা কৰিম।
হ'ব, আপুনি যোনটো পাৰি এইটো ক'লেই হ'ল।
প্ৰথমতে মই আপোনাক মোৰ অন্তৰৰ পৰা ভাল কামনা যাচিছোঁ। আপুনি যে মোক এইখিনি কথা ক'বলৈ দিলে। আহ, মই নিজকে বহুত সুখী হৈ পাইছোঁ, যিয়েই নহওঁক এ, যিকোনো মানে গাঁৱৰ এৰিয়া ক'ব গ'লে, গাঁৱতো মানে সিমান আহ, ধনী মানুহ বা গাঁৱত ইমান ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ, পকা ঘৰ নাথাকে। মানে আমাৰ হয়, আমাৰ গাঁৱৰ যি যিখিনি মানে সদায় জীয় জীয়াই থকা যিখিনি মানে আহ' ষ্টাইল।
হয়।
ক'ব গ'লে মানে বহুত আহ' চিম্পুল হয়। আমাৰ যিখিনি গাঁৱৰ থকা যিখিনি আহ' ষ্টাইল বহুত চিম্পুল হয় খোৱা লোৱাৰ বা নিজৰ ড্ৰেছ পিন্ধা- যিখিনি মানে গোটাই মানে চাৰিওফালেও মানে ক'ব গলি বহুত মানে চিম্পল আৰু। আমাৰ যিটো গাঁও এৰিয়াৰ লাইফষ্টাইল
হয়।
আহ' বহুতেই মানে নিজৰ আহ' যিখিনি মানে ঘৰৰ কাম চবৰে মানে থাকে, ইমান মানে গাঁৱৰ মানুহ খিনি ইমান চাকৰি নকৰে বা বিজনেচো নকৰে। ডাঙৰ ডাঙৰ বিজনেছ নকৰে বা চা কৰি নকৰে, বহুতে মানে গাঁৱৰ মানুহখিনি নিজৰ ঘৰৰে মাটিত বা বেলেগৰ মাটিত হ'লেও মানে খেতি কৰা কৰা যায় বেছিভাগে। খেতি কৰা যায়। যেনেদৰে মানে ঘৰৰে এ বহুত মানে ওফেৰা খেতি কৰা যায় বা ধাণৰ খেতি। বহুত খেতি কৰা যায়।
চ'ব চিজনতে মানে চ'ব বতৰতে মানে এ এটা হ'লেও কিবা এটা হ'লেও কিবা মানে খেতি কৰা যায়। এইখিনি আৰু মানে গাঁও এৰিয়াৰ লাইফষ্টাইল আৰু মানে শালত টো বহুত চিম্পুল মানে বেছি ইমান মানে দামী দামী বস্তু খোৱা নাযায় বা লোৱা নাযায়। নিজৰ ড্ৰেছটোও ইমান দামী লোৱা নাযায়। আৰু বহুতৰে মানে ভাবা চিন্তাটো একদম মানে ইমান মানে ওপৰতো নাযায় বা ইমান তলতো নাযায় মানে মাজতে থাকে আৰু।
হয় হয়।
আৰু নিজৰ যিখিনি মানে আহ' টাৰ্গেট নিজৰ যিখিনি কাম মানে নিজ কে মানে জীৱনত মানে জীয়াই থাকিব লাগিবলে কিমান মানে বেছি ডাঙৰ, কিমান বেছি ডাঙৰ কাম কৰিব লাগে, কি পঢ়িব লাগে- কি কৰিব লাগে। সেইদৰে মানে বহুত মানুহ নাথাকে, মানে ধৰি ল মানে এশ জনত এজন বা দুজন মানে এনেকুৱা ওলাই আহিব, কিন্তু ইমান নাহে, পৰা পঢ়াৰ ক্ষেত্ৰতো মানে ইমান সিমান মানে কাৰা নহয় বা ইমান ওপৰত লৈগে যাব নোৱাৰে।
হয়
অহ খুব বেছি মানে গাঁৱত থাকি কেনে বি এ, এম এ, বি এছ চি, এম এছ চি এনেকুৱা কৰিব কৰে আৰু কিবাকে অ আৰু এইফালে আৰু আমি টাউন এৰিয়া ক'ব গেলে তাতেতো আৰু বহুত বিজনেছমেন থাকে ডাঙৰ ডাঙৰ
হয়
বহুত কোম্পেনীৰ মালিক থাকে, বহুত মানে ডাঙৰ-ডাঙৰ চাকৰি কৰা মানুহ থাকে। অ ফিচাৰ থাকে তাৰে টাউনত গেলেটো আমি কাচা ঘৰ দেখা নাপায়, কিন্তু আমাৰ গাঁও এৰিয়াত মানে কাচা ঘৰটো দেখা পোৱাটো একদম মানে কম্পালচৰি আৰু, মুঠতে দেখা পাবই আৰু কিন্তু টাউনত গেলে আমি বহুত বস্তু দেখা পাব, বিল্ডিং দেখা পাব পা কা ঘৰ দেখা পাব, আৰু ৰাস্তাবিলাক বহুত ফেষ্ট ৰাস্তা হয় আৰু অ কাঁহত যিখিনি মানে দোকান পোহৰ যিখিনি থাকে, বহুত ডাঙৰ ডাঙৰ গেলামাল দোকান থাকে, বহুত স্থায়ী দোকান। কাপোৰ দোকান, কিবা-কিবি মোবাইল দোকান, গাড়ীৰ দোকান, বাইক, স্কুটি, কাৰ চব থাকে মানে তাতে অ টাউনত গেলি মানে চব দেখা পায় জীৱনত যিখিনি লাগে মানুহবিলাকক মানে জীয়াই থাকিব লাগিবলে, আ ডেইলি মানে সদায় যি লাগ গে খাৱা লগা, খাৱা লোৱা আৰু পিন্ধা বস্তু, যিখিনি মানে মানুহক জীৱনত যিখিনি লাগে, চব পোৱা যায় তাতে আৰু টাউনত যিখিনি মানুহ থাকে বহুত হাই লেভেলত থাকে, ড্ৰেছ বিলাকো বহুত দামী দামী পিন্ধে আৰু খাৱা লোৱাটো বহুত দামী দামী খায়। তাতে ধৰি ল মানে আমি গাঁৱত যদি থাকি কেনে ম'ম খাই, তাতে পিজ্জা খাব। আমি যদি গাঁৱত থাকি কেনে চিংৰা খাই, তাতে কি খাব তাতে আৰু বহুত ডাঙৰ ডাঙৰ বস্তু খাব।
হয়
বাৰ্গাৰ খাব, পিজ্জা খাব, মানে তাতে আৰু কেনে বহুত, দামী-দামী বস্তু কলড্ৰিংকচ কিবা কিবি আমি যদি গাঁৱত থাকি কিনি স্প্রাইত খাই তাতে আৰু ষ্টেং নাখায়, তাতে বহুত দামী দামী বস্তু খাব। আমি যদি ইয়াতে পঞ্চাশ টকা, এশ টকাৰ আ বস্তু খাব। তাতে টাউনত দিনতে মানে পাঁচশ, হাজাৰ, দহ হাজাৰ, তেন হাজাৰ একদিনতে মানে যায় আৰু বাজেটটো কিন্তু আমাৰ গাঁৱ এৰিয়াৰ ইমান নাযায়।
হয়।
তাতে টাউনত বহুত ভাল ফেচিলিটি থাকে, যি লাগে সেইটোকে পায়।
হয়।
কেতিয়াবা যদি গাঁৱৰ পৰা যাই কিনে কম দামী বস্তু বিচাৰে তাতে পাবা।
হয়।
এ না নাপাকে নাথকে মানে পোৱা যায় আৰু দামী হলে কম দামী হলে কিবা কিবি। এতিয়া আপুনি অলপমান কৈ দিব।
নিশ্চয় মই ক'ব পাৰিম চাও মানে অ', গাঁওৰ মানে বেছিভাগ মানুহ মানে মিডিল পৰিয়াল থাকে আৰু না।
উম।
আমাৰ এইফালে টাউনত মানে অলপমান ধনীগিলা থাকে আৰু না। গাঁৱৰো থাকে মানে ধনী মানুহ কিন্তু কম থাকে আৰু না আহ টাউনও চহৰৰ মানে বেছিকৈ ধনী জাগ হয় ইয়াৰতো মেইন ৰিজননটো হ'ল মানে ফেচিলিটি আছে আৰু না যেনে ৰা এগিলা ভাল আৰু নাই আৰু কিবা এটা কিবা যাবৰ কাৰণে মানে এভেইলেবল বাছ পায় বা টেক্সি পায় আৰু না আৰু আমাৰ কিবা কি কয় অফিচ চফিচ গিলা এই টাউন চহৰতে মানে আছে আৰু ন' ইয়াৰ কাৰণে মানুহ বিলাক কি কয় ভাবে আৰু না মানে গাঁৱৰ গাঁৱৰ পৰা গ'লে মানে দূৰ হয় ইয়াৰ কাৰণে মানে গাঁৱৰ ধনিগিলাও মানে চহৰত মানে কৰি যায় আৰু না মানে চহৰতে থাকিম আৰু নাই ইয়াতে মানে আৰু অফিচ আছে। ডাঙৰ অফিচ আছে কিবাৰ বিজনেছ ষ্টাৰ্টআপ কৰাৰ কাৰণে কিবা এটা জেগা ভাল জোগা আছে আৰু টাউন চহৰত মানে ভাল ভাল মানে ইনষ্টিটিউটগিলাও আছে মানে যেনে কলেজ বা স্কুল এইবিলা মানে ভাল ভাল আছে আৰু না যেনে আমাৰ গাঁৱৰ মানে এইগিলা মানে ফেচিলিটী কম আছে আৰু আমি চাৰ আৰু এ ডাঙৰ কথা আছে আৰু গাঁৱৰ মানে কি কি কয় এইটো মানে মেডিকেল টো মানে কাষত নাথাকে আৰু মানে দূৰ হয় আৰু নাই ইয়াৰ কাৰণে মানে পেচেণ্টটো মানে ইমাৰ্জেঞ্চি হ'লে মানে পেচেণ্টটো মানে ডাক্তৰতে যাৱা মেডিকেলত যাওতে মানে টান হয় আৰু না মানে কাইবা কাইবা মানে ৰাস্তাতে ঢুকাই যায় আৰু নাই ইয়াৰ কাৰণে মানে অলপমান জানাগিলা বুজা গিলানে যেনে হায় ষ্টডি কৰা ই ই মানুহবিলাক মানে ভাবে আৰু না ইয়াৰ কাৰণে মানে
হয়।
অ' আৰ টাউনত গুচি যায় আৰু মানে কাষতে কাষতে মানে মেডিকেল আছে না এভেইলেবল মানে মেডিকেল ভাল ভাল। মেডিকেল কলেজ আৰু মেডিকেল হস্পিতেল চৰকাৰী হস্পিতেলৰ চহৰত আছে আৰু নহয় গাঁৱৰ মানে কম আছে।
হয়।
আছে কিন্তু মানে ৰাস্তাতো বিলাক দূৰ দূৰ হয় আৰু ন' ইয়াৰ কাৰণে মানৱিক ভাৱে মানে ইয়াৰ ক্ষেত্ৰ ভাৱে মানে মেডিকেল মেডিকেল ইমান দূৰ আছে মানে আমি টাউনতে চ মানে মানে ফেচেচিট আছে আৰু যি কি কয় টো মানে যাবৰ কাৰণে মানে এভলেবল বাছ আৰু গাঁৱৰ আমি বাছ এটা ৰৰুপা কাৰণতে বহুত সোমাই ৰৰুপা লাগে মানে। ইয় নাই মানে টাইম মতে নাপায় আৰু নাই ই টাউন চহৰত। মানে গেলি মানে বাছটো এভেইলেবল এটা গেলি মানে এটা হে গেলি মানে বাছটো এটা আৰু আহে। সেই কাৰণে মাইণ্ডচছেট গিলা মানে আছে আৰু ন ইয়াৰ কাৰণে মানে চহৰগিলা মানে ধনীটো থাকে আৰু ন আৰু গাঁৱৰ ফালেও আছে বেনিফিট মানে গাঁৱৰ ফিলত থাকি পেলাই মানুহগিলাক কি কয় এইটো মানে নেচাৰেল
নেচাৰেল যিটো প্ৰকৃতিৰ যিটো হাৱা
যিটি ফাৰ্মাৰ, ফাৰ্মিং কৰে আৰু না, যি খাৱা লোৱা যি আমি পাই মানে নেচ পৰা পায় আৰু না, যেনেবা চহৰৰতো দুটাও মানে বেনি ফিছ আছে। দুটাও মানে ইফেক্ট আছে আৰু না মানে এটা জেগাৰ এটা হ'লে এটা ভয়াবহ থাকপই আৰু ন' এইটো মানে এইটো থাকে আৰু না? হয়, এনেকুৱাই আৰু না।
হয়।
ক'ব গ'লে দুঅ' ভাল মোৰ মতে আৰু না। এফালে থা গাঁৱলত থাকাকিলা গাঁৱাৰা ভাল পায়, চহৰত থকা মানুহগিলাক চহৰত ভাল পায় আৰু মিডিয়াম আৰু না মানে নিজৰ নিজৰ কথা না এইটো। কাইবা গাঁৱত থাকি পেলাই ভাল পায় আৰু কাইবা আৰু চহৰত থাকি একেবেলে ভাল পায় আৰু না এইটোয়ে আৰু না। ঠিক আছে বাৰু আপোনাৰ লগত গাঁও আৰু চহৰত থকা মানুহ বা কি কি লাইফষ্টাইল বা কি কি খাৱ কি কি ফেচিলিটি আছে ইয়াৰ বাবে কথা পাতি পেলাই বহুত ভাল লাগিল আৰু না। আপুনি আজি আপোন হয়, আ, আপুনি সময় দিয়াৰ কাৰণে মই ধন্যবা যাচিছোঁ আৰু না, আপুনি যে যি মোক সময় দিছে আৰু ইয়াৰ কাৰণে আৰু মই আপ
আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল। আহ যিয়ে নহওঁক আপোনাৰ লগত মই কথা পাতি কিনে বহুত ভাল লাগিল যাতে পাছত এনেকুৱা কথা পাতিব পাম বুলি আশা ৰাখিছোঁ যেন যিখিনি কথা কৈ দিলে মোক বহুত কথা মই জানিবলৈ পালোঁ।
হয়।
নজনা কিছুমান কথাবিলাক মই গম পালোঁ। টাউন আৰু যিখিনি গাঁও এৰিয়াৰ ক্ষেত্ৰত আপুনি কৈ দিলে বহুত ভাল লাগছে, শুনা পাই কিনে বহুত ভাল লাগিছে।
ঠিক আছে। এতিয়া ৰাখিম আৰু না, ধন্যবাদ থাকিল।
ধন্যবাদ।